শুনিছানে?
শু অ মই শুনিছো-শুনিছো দিয়া এতিয়া৷
অ শুনিছো-শুনিছো
অ কি খোৱা বোৱা হ'ল?
খালো খালো খাই লৈ পেলাই এই মুখত তামোল খন ভৰাই আহি পাইছোহি।
অ কিহে খালা?
এ কিনো কব আৰু ৰঙালাওঁ ভাজি বনালো ৰঙালাওঁ এচিতা আছিলে
উম
তাৰ পিছত ৰঙালাও ভাজি আৰু এই ভাত কেৰেলা দুটা আছিলে বেলেগ মানে শাক চবজি একোৱে নাইকিয়া হৈ আছে৷
উম
তাৰ পিছত ভাত কেৰেলা আলু এনেকে ভাজিলো আৰু৷ তেনেকেই খালো মই আলু পিটিকা কৰি ললো৷
উম হুম
মই আকৌ পিটিকা খাই বৰ ভাল পাওঁ৷
ভাল পোৱা ন উম ভালো লাগে বাৰু৷
তাৰপিছত মানে অলপ সোনকালে হোৱা হেঁতেন শাক চবজি আছিলে ঘৰৰ পৰা দি পঠিয়াইছিলে।
উম।
ঘৰৰ পৰা মানে কি হল মোৰ লগৰ এজনী আমাৰ ঘৰৰ ওচৰতে নহয় ইয়ালৈকে বিয়া হৈছে। তাই হাততে কঠাল এটা কঠাল গুটি সৰু ৰঙালাও এটা
হক দিয়া।
ভাত কেৰেলা
ঘৰৰে ন তোমালোকৰ?
অঁ নেমু সেয়া দি পঠিয়াইছে।
গৰমতো নেমু কেইটা লাগেই আৰু এই
নেমু খালে-খালে-খালে নেমু মানে আমাৰ ঘৰত বহুত আছে বহুত লাগে।
উ উম উম উম।
মানে গছ বুলিবলে এজোপাতে একদম জোপোহা হৈ আছে
অ
কিন্তু বহুত লাগে।
অ বাৰ মাহ লাগে নে এনে এটা চিজনত লাগে?
নাই-নাই বাৰ মাহ।
উম
বাৰ মাহে লাগে আমাৰ নেমু৷
উম ছোৱালী শুলে এতিয়া নাই?
ছোৱালী নাই শুৱা নাই শুৱা।
অ
তাৰ পিছত কোৱা এতিয়া খা খবৰ তোমালোকৰ সেই হেৰি মাৰ গা বেয়া হৈছিল যে তেতিয়া ভাল হৈছে আৰু দেই। অ-অ। তুমি শুনা নাই নেকি?
শুনিছো-শুনিছো আপুনি শুনা নাই নেকি?
অ-অ নাই শুনিছো-শুনিছো।
অ-অ মাৰ গা ভাল হৈছে মানে আগতকে অকমান ভাল পাইছে আৰু।
উম
তাৰ পিছত হেৰি এইটো কি বুলি কয়? এ মায়ে মানে মাক মই কৈছিলো আজি গাড়ীখন আহিছিলে যেতিয়া আহিব পাৰিলেহেতেন।
অ পাৰিলে হয় ন।
অ কিন্তু দেউতা তাতে আছে যে গৈছে যে, আজি মানে সিহতৰ গাড়ীতে গ'ল, দেউতা
কালি কৈছিলা দে তুমি অ।
অ সেইটো কাৰণে মানে আহিব নোৱাৰিলে মানে মানে দেউতাক কৈছিলে যোৱা যদি তুমি যোৱা সুবিধা মানে হে উম এনে মাৰটো বেমাৰ আছে জানেই শ্লিপদিচৰ প্ৰব্লেম।
অ লাইন গাড়ী আকৌ প্ৰব্লেমো হ'ব নহয় আহিবলৈ।
অ ইয়াত আহা হেঁতেন সুবিধা আছিলে কিন্তু মানে কি হয়। আহিবলৈ অকণ অসুবিধা পালে চাগে আও। আ দেউতাক গৈছে আৰু কেনেকেনো এইবোৰত এৰি থৈ গুচি আহে।
অ তেখেতৰ তেতিয়া অসুস্থ অলপ ন।
সেইটোৱেট তেওঁ কাইলে মানে তেওঁ থাকিব তাৰপিছত পৰহিলে নওভাগ আছে। সেয়া গাই পেলাই তাৰ পিছত আকৌ নগাঁওৰ ফালে যাব। তাত অকমান দিন থাকি পেলাই আহিব আৰ। কিবা কামত গৈ যাব। নগাঁও তাৰপিছত আপোনালোকৰ তাৰো পাবগে।
হয় নেকি, উম।
আচা চচা কি কৰি থৈছে থৈ দিয়ক দিবলে।
তাকে তাকে
মানে কেতিয়াবা আনিব দিব বেয়াও লাগে মানে কি হৈ যায় টোপোলাটো জীৱনতো পোলা দাঙি থাকোতেই গ'ল ঔ পা তলে তৌপাত- তৌলে মই তাত থাকোতে আপুনিতো জানে মোক কেতিয়াও পইচা তেনেক- হে দি নপঠিয়াই সদায় মানুহজন নিজে গৈ পেলাই আহেগে।
তাকে
এতিয়া এইটো বয়সতো ইমান খিনি কৰি থাকিব লগ লগা হৈছে। সেইটো আৰু কম ডাঙৰ কথা নেকি।
কিয় নহয়নো। এ ভাইটি কি এতিয়া খা খবৰ তাৰ?
তাৰ ভালেই আৰু।
কিবা কামত সোমাইছে ন?
অ সোমাইছে কৰিও আছে ইটো সিটো।
হওক দিয়া হওক কৰক কৰক।
তাক কৈছো তাকে উম, তাত কৈছো চাগে কিবা এটা ভালকে কৰিবলে
সেইটোয়ে যিটোয়ে নকওক নিচাপিকৈ যদি একাগ্ৰতাৰে কৰিলে সেইটোক কামে ভাল হৈ যায় গ পাছলৈ গম পাইছা নাই।
সেইটো কামে সেইটো কথা সেইটো কথা তেনেকুৱা পতকে পাবলো দিগদাৰ।
তাতে ৰাইচ কৰিব পাৰে ল'ৰা ছোৱালীয়ে।
মানে ইন্টাৰভিউ দি আছে?
অ এই ইণ্টাৰভিউ বিলাকো পৰীক্ষা বিলাকো দি থাকিব লাগে ন আজিকালি
আৰু কিবা এটা ওলাইছে সেয়া ফ্ৰম ফিলাপ কৰিছে।
উম আজিকালি বিভিন্ন ধৰণৰ হেৰি ওলাই থাকে আৰু মানে উ আৰু দি থাকোতে এক্সপেঞ্চো হব নহয়। অভিজ্ঞতাটো হলে সি তেতিয়া ফটককৈ পাছলৈ পায়ে যাব।
নহয় ই সি পঢ়াত ভালেই গম পায়।
উম।
অংকটো ভালেই সি মানে মানুহৰ ভাগ্যৰো কথা আছে গম পাই। চৰকাৰী চাকৰি পাবলৈ হ'লে বা কিবা এটা পাব হ'লে
কৰ্মও লাগে ভাগ্যও লাগে সেইটোৱে দুইটা লাগিব আৰু অকল কৰ্মক ধিয়াই থাকি পেলাই যদি থাকিলেও নহয় ভাগ্যও, তোমাৰ লাগিব লগ দিব লাগিব।
বা ভাগ্যই মানে মোৰ কপালত আছে খুৱাব বুলি থাকি পেলাই কৰ্ম নকৰাকৈ বহি থাকিলে হ'ব জানো চব লাগিব দুইটাই লাগিব।
চব লাগিব চব লাগিব। এতিয়া আপোনালোকে খাই মেলি আজৰি হ'ল।
অ এই মাত্ৰ খালো আমাৰ দেৰিও হয় নহয় এই মাত্ৰ খালো।
অ ভালেই কৰিলা এ আমাৰ আক। খোৱাও বৰ দেৰি হয় নহয় আজি কিন্তু এতিয়া আমি সোনকাল বুলিয়ে ধৰিব পাৰো আও। আজি মানে ছোৱালী সোনকালে উ উঠিছে যে। সন্ধিয়া সময়ত মানে সোনকালে জগাই দিলো। গতিকে সোনকালে শুবও পাৰে মানে তাই।
তাই এতিয়া হোৱা নাই জানো।
নাই হোৱা নাই টিভি বিচাই আছে।
উম।
গতিকে শুব আৰু লাহে ধীৰে।
উম,
বিছনাখনত আকৌ পাক ঘুৰিবলৈ আছেই বিচনা পৰা পিছত।
অ ৰবা কথা এটা কৈছো মই এই, তাই মানে ৰাতি শুৱাৰ আগত টিভি চাই ন।
টিভি এতিয়া এনে নাচায় মই মানে এতিয়া, আপোনাৰ লগত কথা পতা দেখিহে তাই চাই আছে।
অ
তাকো বাপেকে খেল চাই আছে তাকে চাই আছে।
উম
বেলেগ তেনেকে এতিয়া চাই থকা নাই বাৰু
টিভি হওক মোবাইল হওক বোলে শুৱাৰ, আধা ঘন্টা এঘন্টা আগলৈকে চাব নালাগে সেই যিটো মানে ৰেটোযে, সেই ৰেটোৱে বহুত ক্ষতি কৰে আৰু টোপনিটো বিয়াঘাত জন্মাই গম পাইছানে।
গম পাওঁ গম পাওঁ কিন্তু মানে তাই এতিয়া আধা ঘন্টাতো তাই এনেও লাগিব শুওতে।
উম,
পাকঘূনি মাৰি থাকিব নহয়।
হুম হু,
উ বিচনাখনত এক, একদম পাকঘূৰণি মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি তেনেকুৱা কৰি থাকে।
হয় দিয়া। সেইবিলাক সিহঁতৰ ধেমালি আৰু ন।
বৰ দিগদাৰ।
দিগদাৰ দিগদাৰ এইটো সময়ত অকলে দিগদাৰ শুবলৈ দিগদাৰ অলপ।
যথেষ্ট খিনি দিগদাৰ মানে।
অহ অকলশৰীয়া মানুহ হলে অকলশৰীয়া মানুহ হলেতো আৰু দিগদাৰ।
মানে ধৰক সকলোখিনি মই চাবলগীয়া হয় যে।
তাকে যৌথ পৰিয়াল হোৱা হয় ইমান কষ্ট নহল হয় তোমাৰ।
নহয় নহয় কিন্তু এতিয়া মানে কি হয় কৰ্মসূত্ৰটো আমি ইয়াতে থাকিব লগীয়া হয়।
তাকে হেতোন আৰু থাকিবই লাগিব অহ টোন থাকিবই লাগিব।
আৰু মানে কি হৈ যায় এই বহুত দূৰো আৰু তাতে। কাম কৰি পেলাই যাবলৈ ৰাতি বহুত দেৰি হৈ যায়।
উম।
আৰু ইমান দূৰ অহা যোৱা কৰি থাকিবলেতো ইমান সহজ নহয়।
কেলে নহয়।
যিহেতু সদায় ওলাই কৰি আহিব লাগে।
হয়, হয়, হয়।
মানে সদায়তো ন নহলে কামলে নহ নাহিলে নহবই।
অ যাবই লাগিব আৰু কাম এটা ডিউটি এটাত।
তাকেহে সেইটোৱে অকমান দিগদাৰ হৈ যায় আৰু
তুমি দিনটো অকলে তাইক চম্ভালি থাকিব লাগে আৰু
অকলে অকলে আৰু মানে কি হয় আজিতো বহুত গৰম গতিকে আকৌ আকৌ এবাৰ মুচি দিব লগা হৈছে গা ধোৱা নিচিনাই হৈ যায়
উম অ তেনেকে তিতা কাপোৰ লৈ লৈ কাপোৰ সোপা সলাই দি দি তেনেকুৱা কৰিব বেছি গা ধুৱাই থাকিব নালাগে উম
মানে মই মানে গৰম পানী কৰো যে গৰম পানী। অকণ মোহাৰি দিওঁ মানে।
অহ, অহ।
মানে এই ঘামি থাকিলে ঘামটো দি যদি শুৱাই দিয়া যায় তেনেহলে সেই ঘামটোৱে পি। ছত আকৌ অনিষ্ট কৰে মানে লাগিলে আপুনি পানী দি গায়ে।
আৰু অ সেইটোৱে সেইটো আৰু সেই ঘামি থকা কাপোৰ বিলাক যে সেইবিলাকক। পিন্ধাব নালাগে আচলতে।
নিপিন্ধা নিপিন্ধাও দিনটোত চাৰিযোৰ মান কাপোৰ সলাও। ইটো পিছত।
হয়, দিয়া গৰমডালো কেনেকে পৰিছেও বাপৰে। এইবাৰ এইকেইটা দিনত।
অহ।
এইকেইটা দিনত বোলো গৰমটো কেনেকে পৰিছে।
বহুত গৰম পৰিছে আৰু বৰষুণ বুলিবলে এচাতিও নাই। কম অসুবিধা হয় নেকি।
আমাৰ ইয়াততো চাৰি পাঁচদিন মান হ'ল বৰষুণেত।
গতিকে আমাৰ আকৌ ঘৰতো ঠাণ্ডাৰ কাৰণে ইমান অসুবিধা নহয়।
উ'ম।
ঘৰটো ঠাণ্ডাৰ কাৰণে অকমান সুবিধাই কাৰণ ৰ'দটো মানে ইমান পতক। কে আমাৰ ঘৰৰ ভিতৰত নোসোমাই মানে ৰদটো। আৰু গছ আছে যে ৰ'দ আহ ৰ'দ। ৰ'দ টোৱে ইমান সোমাবলৈ নিদিয় সোমাবলৈ নিদিয়ে গছবোৰে মানে। গছবোৰ কাটি দিয়াহেতেন ৰ'দটো সোমাই কিন্তু ৰ'দ নো সোমালেই ভাল মোৰ মতে। যিটো গৰম পৰে অ আৰু গৰম হ'ব। নীটো আমাৰ মানে ইমান গৰম হৈ নাথাকে।
অ পানীটো কিয় গৰম হৈ থাকে অ টেংকি।
অ টেংকি একদম চাঁট আছে মানে মানে প্ৰথম পানী খিনি অকণ গৰম হয়। কিন্তু অকমান উলিয়াই দিয়াৰ লগে লগে পানীটো একদম জোখৰ হৈ যায় আও।
হয়, দিয়া না।
সেনেকুৱা মই আকৌ টিঙত উলিয়াই উলিয়াই থওঁ পানী সৰহকে তেতিয়া মানে পানীটো ভাল হৈ থাকে। আপোনালোকৰ টো ভালেই দমকল ইমান অসুবিধা নাই। এতিয়া দমকলৰ পানী খাবলৈও ভাল পানীটোও ভাল। আমাৰ আকৌ পানীটো ইমান ঠিক নহয় যে।
উম।
কাৰণে অসুবিধা আমিতো কিনিয়ে খাওঁ বাৰু। গতিকে ইমান অসুবিধা পোৱা নাযায় কিন্তু গৰমটো এইকেইদিন বৰ মাৰাত্মক। কৰিছে দেই।
অ বাই এইকেইদিন এইকেইদিন একদম ভীষণ গৰম হৈছে তাৰ মানে।
ষণ গৰম অ বৰষুণ দি দি মানে ঘপক গৰমটো দি দিছে যে, আৰু আজি যে সন্ধিয়া সময়ত মানে কি একদম বতৰটো সলনি কৰি পেলালে নহয়। বতৰটো একদম বত পাহ মাৰি পেলাই একদম আৰু বতাহ এচাতি আহিলে এই বৰষুণ পৰো এই বৰষুণ পও মই ভাবিছো আজি পৰিব চাগে আৰু দেই। কিন্তু লগালগ বতাহ মাৰি দিলে যে উৰুৱাই লৈ গুচি গ'ল।
হয়, দিয়া নাই আমাৰ এই। ফালে আজি কেইদিন হ'ল, পাঁচ ছয়দিন মান হ'ল, সেইদিনা ভতিজা জনীয়ে ফোন কৰিছে কৈছে, পেহী কাৰো মাত কতো নুশুনি ইমানে ডাঙৰ বৰষুণ।
উ
মই বোলো হক দে আই এইফালে বৰষুণেই নাই।
হ হ
নাই-নাই-নাই আমাৰ এইফালে বৰষুণ বোলা বস্তুতোৱেই নাই। পাহৰিলে নেকি? পাহৰিলেই আৰু। বৰষুণ দি থাকিলে মানে অকণমান ঠাণ্ডা পৰি থাকে, নহ'লে মানে এনেও বাৰু অকমান ঠাণ্ডাই বাৰু। যথেষ্ট খিনি ঠাণ্ডা, মই মানে যোৱাকালি যেতিয়া ওলাই গৈছিলো বহুত ৰ'দ মানে, মই মানুহজনক কৈছো তাকে ইমান গৰম ম মোৰ বাহিৰত কিন্তু তুমি ভাল কাম কৰি ফুৰা দেই। মই এই গৰমত মোৰ সহ্য নহয় কিন্তু।
কিয় নহয়নো?
মই বাহিৰত থাকিব নোৱাৰো মানে তাত মানে মই ঘৰত ফালে অহাৰ লগে লগে মোৰ মানে শান্তি পোৱা যেন লাগে। আৰু লাগিলে মই অকলেই থাকো মই ঘৰটোত অকলে আজিকালি মানে অকলে থাকি-থাকি মই ঢেৰ মানুহৰ লগত থাকিবলৈ বৰ অসুবিধা পোৱা নিচিনা হলো। মানে মূৰ চুৰ বিষাই যায় মানে বেছি কথা শুনি থাকিলে। অভ্যাস হৈ গ'ল, আৰু মানে এতিয়া বেলেগ উ বেলেগে এনেকে ল' ছোৱালী ৰাখি থাকি